উঠিলে উ খেলো
অ
চাহ তাহ খালে নেকি
নাই উঠিছোহে কাম কৰা হোৱাই নাই সিন কৰিল
উম ম কাম কৰা ন কাম কৰা হয়নে ৰাঠি পেলাই হ সন্দৰে কৰিছো
আহ
নি
কাম খিনি কৰিবলৈ তমটো বেয়া হৈ আছে অব চ সেই ধুবলৈ এ লাহে লাগিছে তমে আকৌ বেলেগৰ পৰা আনিব লাগিব
অ অ সেইদিনাখন সেয়া কি বুলি কয় জন্মদিনৰ দিদিনাখনয়া উম, মাংস যে বনাইছিলে।
উম'।
বা আহিলে নেকি?
অ' বাহিলে।
কি এনেই গ'ল নে কাৰোবাক দিলি নে নাই খাবলৈ?
পুৱা এই পৰিয়ালৰ মানুহখিনিক ভগাই দিছে ভাত আৰু মাংস। অ' আহিছে। আমাৰ ঘৰত খাবৰ কাৰণে দুট অলপ লাগিছিলে। উ খোৱা মই টেঙা উঠি গৈছে ফেন।
সোনকালে খাব লাগে। ফ্ৰিজত থৰি অহা হয়, লালিহঁতৰ ফিজটোতে থৈ দিব পাৰিলি হয়।
উম, ইটো ঠাণ্ডাই নাহিলে।
উম'।
কিহৰ ভাত খিনি অ' আৰু দুবাল দিনমান ভাত কিবা হ' গ'ল যে হেৰি গা গাহৰি দানা কাৰনে।
অহ। এ কেঁচুৱাটো উঠিলে নে নাই এ দিয়া।
উঠিছে নেকি মাত শুনি আছে, কান্দি আছে। উঠাই আনিব লাগে নেকি, উঠিলে।
নো নাই তা এতিয়া ক'ত উঠিবহি, তা উঠাহ দেৰি আছে।
অ' সেই কালি বজাৰ পাতি কৰা হ'ল।
অ' বজাৰ কৰা গ'ল, হেৰি চাদৰ কাপোৰযোৰ কিনিলো।
অ' কেনেকুৱা ৰঙৰ।
অ' হেৰি বেঙুনীয়া ৰঙৰ, পাতলা বেঙুনীয়া ৰঙৰ।
অহ কিমান ললে।
সাত হাজাৰ।
সাত হাজাৰ, ভালেই।
অ', -অ' যত কিনি ছো তাতে চিলাবলৈ দি থৈ অহা গৈছে, চিলোৱা পৰা মৰি পেলাই মানে সেই সাত হাজাৰ লৈছে আৰু
অহ।
চিলনি দাম-চাম লয়।
অ' সেইবিলাক লৈ পেলাইহে সাত হোজাৰ লৈছে বহুত কমতে।
কমতে নেকি?
পাটৰ কাপোৰ এযোৰ চব যদি চিলাই মে
এ হেৰি ডাঙৰ বৌৰ মানে চিনাকি দোকান যে দাম-দৰ মাৰিব, সাত দুৰ্গম হ'ল ন ন নহয় ডুংগৰ মল খন, নহয় হ'বলা সেইখন। ডুংগমল হেৰি কোনখিনিত আছিলেনো?
এ' নখাই বল অ' আহ' সেইটো চাইয়ে যাব লাগে।
অ' নাই অলপ আগলৈও ইফালে হেৰি চাইডে আছে। ছিলে উম' এফালৰ পৰা গ'লে, বাওঁ চাইডত আছিলে দোকানখন।
অ'।
তই পোৱাখন সেই বাওঁচাইতে আছিল নে?
অহ' বাওঁ চাইডে।
অ' ভিতৰত সোমাই যাব লাগে যে, ভিতৰত সোমাই পেলে চাব লাগে গৈ যে।
অ' ওপৰত উঠি যাব লাগে।
ওপৰলৈ নহয়, ভিতৰলৈ যাব লাগে। সমূহৰ অকণ অকণমানিকে দোকানখন মানে
উম''
ত ভিতৰত মানে, ধুনীয়াকে কাপোৰ-কানি থৈ দিয়া জেগা আছে আৰু। সতে হ উম''। অঐ, হেৰিত, এই হেৰিটো তাত সুধিবিচোন শুনা এইটো তাত গৈ পলে। সেইযো কেনেকৈে য কেনে-
অ হ'ব ব সুধিয়-
উম'' মানে ৰেডিমেডকে পাবনে?
অ'' জানো দিয়া গম প নাই,, সুধিব লাগিব।
তই কি ন-তই কি ন দে কি ৰেডমে কিনিছিলি নে নে কি?
নাই বনাই আছে।
বন কিেই এইকেইদিনত বনাই দিব পাৰিব জানো? আজি কেইদিন হল
শুকুৱাবালে ন?
ক কাৰলৈ নহয়, চাৰিদিন আছেও, চাৰিদিনো নাই- চাৰিদিনো নাই। শুক্ৰবাৰতো সেইটো লাগিবই, শুক আগদিনাখনেই লাগিবনহলে বাৰু শুক্ৰবাৰে সোনকালেই লাগিব
উম'
যদিও আগদিনাখন দিিব নোৱাৰে।
অ''
তই সুধি চাবিচোন।
আহ''
যদি তেনেকে নহয়, ৰেডিমেড কেে পায় নেকি? সহও সুধিবি। কিমান মানৰ হয়, কিমান-কিমান দামৰ আছে।
অ''
আজি মুঠতে সুধিবিিয়।
আহ'বব সঠে।
উ''
কালি কি, খালি বাটৰ কাপোৰ যে কিনিলে আৰু বেলেগ একো কিন?
উ'' নাই কিনা আৰু এদিন যাব লাগিব, পাব আনিবলৈ যোৱা দিনা- ন।
আহ''
সেইদিনাখন যাব লাগিব। অ কি-কি বজা হয়- নলা আছে চাই কৰি লৈ।
অ''
বেলেগ একো বজাৰ কৰা হয় নাই নহয়। চেনেৰেল- মেকআপৰ বস্তু, গহনা-
অ''
দিন গ'লে তেতিয়াহে সেইবিলাক মজাৱ লাব উ আজি অফিচ আছে নে নাই আজি অফিচ আছে নে নাই
আছে
অহ
স বিব আজি মাৰ শেষছে
অঁহ
এ ধেৰ মহ হা আহিছে একেবাৰে
ক'ত আছা
মই পিছফালে আহিছিলো
অহ সেই বাহতৰ ভাল
অ' ভালেই।
অ' ভাৰ্গৱৰ ভাল হৈছে নে।
অঁহ, ভাল হৈছে অলপ কালি সেই দিনতটো ঘৰত নায়েই। তাৰ কামৰ কাৰণে ঘূৰি ফুৰিছে।
অহ,
সন্ধিয়ালৈকে নাই মই দে। বাই আহি পেলাই ইয়াতে বহি আছিলেহি।
অ',
সন্ধিয়াই হে গৈছে।
ভিনদেও আছে ন।
উম, হে সেইদিনাখন কৰিবা। মনেবা লৈ আহিবি।
অ' মন বাই ফোন কৰা কথা কৈছে যদি তহঁতে ৰাতি। পে নেযোৱা তেনেহলে যাম বুলি কৈছে। ফোন কৰিম বুলি কৈছে। ফোণটো মতে।
উম, এনেতো অহা নহয় হয়। উম-উম, এনেকে আহিলেহে আহা মই সেইদিনা খন। কচোন কোৱাল বলো স্কুল বন্ধ হয়। যাবি বুলিবলে।
অ',
উ যাবলৈ মনে নাই চাও।
কি?
মোৰ যাবলৈ মনে নাই চাই লওঁ।
কিয়?
আজি মই মাইক কৈছোঁ। স দে যাব শ মনাাল
উম, আহিবি দু থাকিবলে নালাগে নহয়।
উ
থাকিলেও থাকিবি।
হব উ চাহ বনালি নে কি?
চাহ বনোৱাই নাই বনামহে। গাপা ধুই কৰি লৈ, এনেই চাব বনোৱা নাযায় ৰাতিপুৱা এইকেইদিন বি বিয়া ওলাইছে বুলে চাহ তাহ বনাই দেইলি ভাল লাগেই চাহ।
উম, মানুহ আহিয়ে আছে। হব-হব উম,
কালি আকৌ পেনডেলৰ মানুহ আহিলে পেন্দেল দিছে।
পেণ্ডেল দিলে ন।
অ' এই বৰষুণৰ দিন নহয় জানো আগতীয়াকে দি থৈ দিলে নহলে বৰষুণ বৈ গৈ দে চোতাল গেলি থাকিব।
কিবা কয় হেৰি অ' সেই ঘৰ চোতাল খতে হ'ব চাগে সৰু চো
অ, নাই ইফালে হেৰি ইহঁতৰ সেই ইহঁতৰ। আমাৰ ওচৰ খোৱাদো সটো
অ
অ সিহঁতৰ চোতালৰ হেৰি চ ভাঙি দিলে নহয় তাঁতৰশাল আছিলে কিবি কিবি আছিলে সেইখিন ভাঙি দিলে ভাঙি দি পেলাই সেইফালৰকে দিছে যে অ অণ বহল আছে হে এহে খালি মানুহ বহাচ হেৰিতটো কৰিব নানে মাহ আৰু গিব দেকাৰ হ কইনাজনী মানুহ আহি পেলাই তাত বহি বহি তাৰ পিছত আকৌ ডাওৰ বহতৰ হেৰি বনোৱা এই ঘৰতো বনোৱা নাই জানো
অ
সেয়েহেে ঘৰৰ হেৰিতে ৰুমৰ ভিতৰতে মানে খোৱা বোৱা হেৰিটো কৰিব আৰু খোৱা বোৱাতটো কৰিব অ তে অ তাৰ মানে বৰষুণ পৰিলেও চিন্তা নাই খোৱা বোৱাটো কাৰণে আৰু ৰুমৰ ভিতৰতে নহয় টিংপা দিছে ডাঙৰ ডাঙৰ আলগুম আছে
অ তাত দিলে ভালেই হব
অ সন্মুখতে মানে অলপ উ হেৰি মানুহ গৈ পেলাই বহিব পৰাকে অকণ সুবিধা কৰি দিছে আৰু মানে গৈ পেলাই ৰবলৈও লাগিব নহয় ন খালি চোতালখনতে ৰৈ থিকিব নেকি সেইটো কাৰণে অকনমান ৰবলৈৰ কাৰণে মানে অলপ ৰভা দি দিছে
উম
তাৰ পিছতে খাৰ গ মানে তাতে অকণ বহিব বহো বুলি কলেও বহিব পাৰিব আকৌ খাই বৈ ললে কইনাাৰ ওচৰে বহিব পাৰিবহি সেই তেনেকুৱা নিয়মে কৰি দিছে আৰু
অ
মানে ইয়াাতো খুৱাব অ খোৱা বোৱা কৰিব পাৰিলে হয় কিন্তু বনোৱাাতো অসুবিধা হল হয় ইয়াত
অ উম উম সৰু যে
উ কইনাজনী আমাৰছ তাল ধৰিলো অ কইনাজনী আমাৰ চোতালত থাকিল তাৰপিছত কাৰ সোৱদ সদ চোগান খত খোৱা বোৱা কৰিব পাৰিলে কিন্তু বনাব আকৌ ক'ত হয় নে নহয় সেইটো কাৰণে মানে তাতে চব ৰুমৰ ভিতৰতে বনাবও পাৰিব
উম
সিহতো এতিয়া নতুন কেে বনোৱা হয় হয় মানুহ হয়
অ উম
সেইটো কাৰণে তাতে বনাব বুলি তাতে হেৰিটো কছা মানে
অহ
পব আৰু
অ অ দে হ'ব দে
উম অ
হ ৰাখিছো
উম হমতিয়া হা খ বছা